হেল্ল'।
হেল্ল শুনিছেনে।
অ শুনিছোঁ অ নমস্কাৰ অ।
নমস্কাৰ হয় কওঁকচোন।
পিছে অঁ মই অ আপোনাক সুধিছিলোঁ যে আপুনি ক'ত আছে এতিয়া।
অ মই এতিয়া ঘৰতে আছোঁ।
অ, অ, অ। এনে এনেই আপুনি মানে অসমৰ ক'ত, ক'ত ফুৰিছে?
মই অসমত। আ বিশেষকে গোটেই উজনি অসমটো ফুৰিছোঁ আৰু নামনি অস মই কেইটামান ডিষ্ট্ৰিক ফুৰিছোঁ, আ', ভ্ৰমণ কৰিছোঁ আৰু।
হয়, হয় এই কেতিয়াবা হেৰিত আহিছা, আমাৰ ইয়াতে বৰপেটা ডিষ্ট্ৰিকত।
হয়, বৰপেটা ডিষ্ট্ৰিকত মই গৈছোঁ। বৰপেটাত হয়।
অ', ইয়াতে, ইয়াতে বৰপেটা ডিষ্ট্ৰিকট বুলি কোৱাৰ লগে লগে বিখ্যাত মানে সেই আমাৰ বৰপেটা সত্ৰ তাৰপিছত অ', অ', হয়, হয় তাৰপিছত ইফালে সৰভোগ বুলি ঠাই এটা আছে।
হয়, হয় মই তালৈকে যোৱা নাই বাৰু।
অ', সৰভোগত গৰখীয়া থান বুলি কলে মানে সকলোৱে গম পায় আৰু, গৰখীয়া থানত অ'। অ', তাত মানে কৃষ্ণ জন্মাষ্টমীৰ সময়ত মানে বহুত মানুহৰ ভিৰ হয়, আৰু মানে গৈও ভাল লাগে দিয়কচোন আৰু তাৰপিছত মাঘ মাহৰ সময়ত, মাঘী পূৰ্ণিমাৰ আগে, আগে মানে এমাহ মান মেলা হৈ থাকে আৰু।
উম
হয়, আৰু আ, আপুনি ক'ত, ক'ত ভ্ৰমণ কৰিছে? আপুনি ভ্ৰমণ কৰি ভাল পাই চাগে ন?
অ', ভ্ৰমণ কৰিতো আৰু ভাল লাগে দিয়কচোন, মানে আমাৰ ইয়াৰ এইটো ওচৰ পাজৰে গৈছো এ প্ৰায়বোৰতে গৈছো। কোনোবাটো নোযোৱা থাকিব পাৰে, বাকী এনে গুৱাহাটীত গুৱাহাটীতো বিভিন্ন আছে, তাতে বহুত বিলাকতে গৈছোঁ, এতিয়া উমানন্দই কওক বা কামাখ্যা মন্দিৰেই হওক, তাৰপিছত বালাজীয়ে হওক বা চিৰিয়াখানা, বা শ্ৰদ্ধাঞ্জলি পাৰ্কেই হওক মানে গৈছো প্ৰায়বোৰতে গৈছো, বা তাৰকা গৃহ আছে সেই টো গম পাই চাগে আৰু এইটো এতিয়াতো ছাইন্স মিউজিয়ামো বহুত ভাল হৈছে এতিয়া।
হয়, হয়, হয়।
খানাপাৰাত ছাইেন্স মিউজিয়াম আছিল নহয়।
হয়, হয়, এনে আপোনাৰ
চাইন্স চিটি বনাইছে নেকি এতিয়া?
চাইন্স চিটি হয়, ইপিনে আ ইয়ে সোণাপুৰৰ উম, আ ফালে বনাইছে নেকি? হয়, আৰু এনে ভ্ৰমণ বুলি ক'লে আপোনাৰ কেনেকুৱা ভ্ৰমণ, এনে ধৰক তীৰ্থ ভ্ৰমন থাকে আপোনাৰ এনে আকৌ জেগা ফুৰিবৰ কাৰণে কিছুমান আকৌ এডভেন্স চাৰৰ কাৰণে আপোনাৰ থাকে।
অ', অ', এডভেঞ্চাৰ ভাল লাগে হয়। অ', তীৰ্থ ভ্ৰমণটো কৰিছোয়েই। তীৰ্থ ভ্ৰমণটো ভাল লাগে, কিন্তু মানে এতিয়া এডভেঞ্চাৰে ভাল লাগে আৰু বেছিকৈ। এতিয়া গৈছো, ধেমাজিৰ ফালেও গৈছো, তাৰপাছত অৰুণাচৰ সিফালেও গৈছো বাৰু। ধেমাজিৰ একদম শেষৰ ফালে মালিনী থান আছে নহয়।
হয়, হয়, হয়, হয়, সেইটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু।
অ', চিলাপথাৰ হয় ই, তাৰপিছত চিমেণ চাপ পৰিত চিমেণ্ট নদীৰ ফালেও গৈছো।
হয় নেকি, তেতিয়াহলে আপুনি আমাৰ এ একেবাৰে সেই আপাৰ আছামৰ শেষৰখন ডিষ্ট্ৰিক্টৰ একদম বৰ্ডাৰলৈকে আহিছে। নহয় জানো অ', অৰুণা অৰুণাচল ফুৰিছেনে নে? আচ্ছা বনভোজৰ কাৰণে হয়, হয়।
আলহীও আছে বাৰু আলহী ঘৰত থাকোঁতে গৈছিলে আৰু ফুৰিবলৈ চিমেণ্ট নদী তাৰপিছত মালিনী থান আৰু ধেমাজিত টাউন চিলাপথাৰ চিলাপথাৰতে বেছি বজাৰ ডাঙৰ চাগে
হয়, হয়, হয় ত তেনেকুৱা মানে
মানে ধেমাজি হৈ আননি তেতিয়া কিন্তু এই ব্ৰিজ খন হোৱা নাছিলে ধেমাজি ফালে অ', ফ্ৰে ফেৰী দি গৈছিলোঁ ফেৰী দি পাৰ হৈ একদম ডিব্ৰুগড়।
হয়, হয়।
ডিব্ৰুগড় পাৰ হৈ ইফালে তিনিচুকীয়া হৈ একেবাৰে অৰুণাচল।
হয়, হয়।
অ'। আজি কেইবা বছৰ হ'ল কিন্তু ভাল লাগিছিল আৰু গৈ অ'।
হয়, হয়।
আৰু ফেৰীত গৈ এটা মানে বেলেগ আৰু এটা অনুভৱ হৈছে আৰু ফেৰীত তো আগে পিছে যোৱা নাছিলোঁ তেনেকে প্ৰায় একঘন্টা মান লাগিল।
হয়, হয়।
অ', এতিয়া বাৰু সুবিধা হৈছে দলংখন হয়।
হয়, হয়। আহ আপুনি ভ্ৰমণ কৰি ভাল পায় তেতিয়া হ'লে জানিব পাৰি বহুত ভাল লাগিছে আমাৰ কথা বতৰাবোৰো মিলিছে ন ভ্ৰমণ মইও ভ্ৰমণ কৰি ভাল পাওঁ। আৰু বিশেষকে আপোনাৰ ভ্ৰমণ কৰা কেনেকুৱা ঠাইত ভ্ৰমণ কৰি ভাল পায় আপোনাৰ। পাহাৰীয়া অঞ্চলত নে এনেকুৱা সেই সমতল। বা প্লেইন এৰিয়া তেনেকুৱা থাকে নহয়।
হয়, হয় পাহাৰীয়াও ভাল লাগে বাৰু মই হেৰিত গৈছিলোঁ কাৰ্বি আংলত গৈছিলোঁ। কাৰ্বি আংলঙত মানে ডিফুত। ডিফু টাউনত তাৰপিছত তাৰে ওচৰে পাঁজৰে ঠাইত গৈছোঁ আৰু মানে যাওঁতে।
হয়, হয়, হয়।
এয়া ৰাস্তা বিলাক ভাল লাগে আৰু উঠা নমা কাৰণ আমি যিখিনি ঠাইত এতিয়া আছোঁ এইখিনি ঠাইত মানে তেনেকুৱা ওচৰে পাজে তেনেকুৱা ৰাস্তা নাই বা পাহাৰ নাই ত' সেই অনুভৱ টো ভাল লাগে আৰু মানে খুব শান্তি প্ৰিয় ঠাই যেন লাগিছিল তাত গৈ মানে মানুহ বিলাকৰ ব্যৱহাৰো ভাল লাগিছে এতিয়া ধেমাজিত যাওঁ তেওঁক মানুহবিলাকে যেনেকুৱাকৈ আপ্যায়ন কৰিছে মানে কাৰোবাৰ ঘৰত গ'লে এৰি নিদিয়ে মানে খুবেই ভাল লাগে তাৰপিছত কাৰ্বি আংলঙত যাওঁতেও মানুহ বিলাক খুব শান্তি প্ৰিয় একো হুলস্থুল নাই তেনেকুৱা আৰু মানে পৰিৱেশটো সুন্দৰ। ভ্ৰমণৰ কাৰণে ভাল। তাৰ পিছত হয় কিছুমান হুলস্থুলীয়া ঠাই থাকে। কৈ বেছি চহৰীয়া অঞ্চলত কিছুমান হুলস্থল থাকে নহয় মানে অনবৰতে ভিৰ ভাৰ। অ', অ', তেনেকুৱা বেছি ভাল নালাগে আৰু।
আৰু ভ্ৰমণ কৰিলে আপোনাৰ বহুত নানান ধৰণৰ অভিজ্ঞতা পোৱা যায় নহয় জানো বেলেগ? বেলেগ ঠাইত আপোনাৰ বেলেগ, বেলেগ মানুহৰ লগ বেলেগ মানুহৰ লগত। কথা বতৰা বা সেই ঠাইখিনিৰ বিষয়ে আপুনি জানিব পাৰি বা আ ধৰক ত সেই ঠাই কিনিত খোৱা বোৱা বা এ ৰীতি নীতি বা কেনেকুৱা ধৰণৰ এটা জীৱন প্ৰণালী সেইবোৰৰ বিষয়ে জানিব পৰা যায়।
হয়, হয় তেওঁলোকে দৈনিক জীৱনত কেনেকুৱাকে পাৰ কৰিছে বা কেনেকুৱা ধৰণৰ খাই ভাল পায় তাৰে দোকান পহাৰৰ ব্যৱস্থা কেনেকুৱা। বজাৰ কেনেকুৱা মানে এইবোৰ গ'ম পোৱা যায় আৰু।
অ', হয় এনে আৰু আপুনি অসমৰ বাহিৰে আমাৰ ৰাজ্যটোৰ বাহিৰে আৰু আন ৰাজ্যলে কেতিয়াবা ভ্ৰমণ কৰি পাইছেনে? যোৱাৰ ইচ্ছা আছে নহয় জানোঁ। এনেই সকলোৱে যোৱাৰ ইচ্ছা আছে আপোনাৰ কোনটো ৰাজ্যলৈ বা কোনটো ঠাইলৈ যোৱাৰ ইচ্ছা আছে?
অহ, এনেইতো আমাৰ ওচৰতে নৰ্থ ইষ্টৰ ভিতৰতে আগতে চাবলৈ মন আছে। এনেই গৈছো যদিও মানে ওচৰতে গৈছোঁ, শ্বিলং গৈছোঁ, শ্বিলংতটো আকৌ যদিওবা বেলেগ হয়। কিন্তু আমাৰ বেছি দূৰ নহয় গুৱাহাটীৰ পৰা ওচৰেই। শ্বিলং ইফালে গৈছিলোঁ ফুৰিবলে, তাৰপিছত ইফালে অৰুণাচলত গৈছিলোঁ। সেইখিনিয়ে গৈছোঁ অসমৰ বাহিৰত ক'ব গ'লে, এনেই বাহিৰত এই ছিকিমৰ ফালে যাবলৈ মন আছে বাৰু। ছিকিম গেংটক হওঁক বা তেনেকুৱা বৰফ পৰা ঠাইত। অহ, তাৰপিছত আকৌ মানে যেতিয়া ঠাণ্ডাৰ ছিজন হয় তেতিয়াাতো আকৌ গৰম ঠাইত যাবলৈ মানে তেনেকুৱা মোৰ ইচ্ছা আছে, গোৱাত যাবৰ কাৰণে। তেনেকুৱা অহ, তাত মোৰ চিনাকিও আছে। হয়, হয়, উম।
অ অহ হয় বাৰু সেইটো ভাল লাগে আৰু ভ্ৰমণ কৰিলে আপোনাৰ অহ, কি আৰু এটা কথা হয় যে আহ ধৰক সেই মানুহখিনি আপোনাক কেনেকে আদৰণি কৰে, কিছুমান এনেকুৱা থাকে ন' আপোনাৰ অভিজ্ঞতা হয়তো বেয়াও থাকিব। ভালো থাকিব পাৰে। হয়, হয়, হয়, হয়, এতিয়া এনেই তেনেকুৱা অভিজ্ঞতা আছে নেকি আপোনাৰ জীৱনত? অহ, ভাল বেয়া কিবা অভিজ্ঞতা আপুনি ক'ব নেকি?
অহ উম, বেয়া-বেয়া বুলি তেনেকুৱা একো আজিলৈকে হোৱা নাই বাৰু। অহ, কিন্তু মানে এবাৰ-এবাৰ হৈছিলে আৰু তেনেকুৱা মানে। ভুল ট্ৰেইনত উঠি দিছিলোঁ আৰু। অহ, মানে যিটো ট্ৰেইনত উঠিব লাগে সেইটোত উঠা নাই মানে, বেলেগ এটা ট্ৰেইনত উঠি দিছোঁ। তাৰপিছত মানে তেনেকে গৈ আছোঁ আৰু অকলে আছিলোতো। তেতিয়া মানে গৈ আছোঁ উপায় নাই কি কৰিম। তেতিয়া গম পালোঁ যে, পিছত মই কনটেক্ট কৰি গম পালোঁ যে সেই ট্ৰেইনটো মানে মানে গুৱাহাটীৰ পৰা আহি নিউ বঙাই হৈয়ে অসমৰ পৰা বাহিৰত যায় আৰু। অহ, ত' মানে সেইটো ৰঙীয়া লাইনে দি নাহি পেলাই গোৱালপাৰা হৈ গৈছে, যিহেতু গম পাই চাগে আপুনি কামাখ্যাৰ পৰা দুটা লাইন হৈ যায়, এফালে ৰঙীয়া হৈ আহিব, মানে শৰাই ঘাট হৈ আহিব পাৰে। আনটো মানে গোৱালপাৰা হৈ গুচি যায়। সিফালেদি আজৰা হৈ, তেনেকুৱা গতিকে মই সিফালেদি গলোঁ তাৰপিছত মই ভাবি আছোঁ কেনেকে কি কৰোঁ। তাৰপিছত গম পালোঁ যিহেতু নিউ বঙাই হৈয়ে আহিব তেতিয়া আৰু মানে এ নিশ্চিত হৈ আহিছোঁ আৰু চুপ-চাপ আহিছোঁ কাকো একো কোৱা নাই ওচৰৰ মানুহক। কোনেও গম নোপোৱাকে। নিউ বঙাইত নামি দিছোঁ, নিউ বঙাই নামি আকৌ ৰিটাৰণ আহিছো মানে তেনেকুৱা আৰু।
হয়। আৰু হয় কাৰণ তেতিয়াহলে আপোনাৰো বহুতখিনি অভিজ্ঞতা হৈছে ভ্ৰমণ কৰি নহয় জানোঁ।
হৈছে, হৈছে, উম।
হয়।
হৈছে আৰু আপুনি কেতিয়াবা হেৰিত আহিছে ধুবুৰী ডিষ্ট্ৰিক্ট?
ধুবুৰী ডিষ্ট্ৰিক্টত মই যোৱা নাই। ধুবুৰী ডিষ্ট্ৰিক্ট যোৱা নাই মই এনেই নামনি অসমৰ
কেতিয়াবা আহিব মানে তাত মানে, খুব সুন্দৰ ঠাই এটা আছে। মই আপোনাক কওঁ মানে, এ বগৰীবাৰী বুলি কয় তাতে এ অহ মহামায়া মন্দিৰ বুলি কয় আৰু মহামায়া মন্দিৰ খুবেই সুন্দৰ এক পৰিৱেশ আৰু মানে। তাত যদি আপুনি যায় স্নান ঘাট দেখিবলৈ পাব। তাৰপিছত মহামায়া মন্দিৰৰ তাতে মানে গৈ ভাল লাগে, আপুনি আহিলে গম পাব দিয়ক।
হয় হয়, নিশ্চয় যাব লাগিব সেইটো তেতিয়াহ'লে নেক্সট কিবা সেইটো বাকেট লিষ্টত থব লাগিব সেইটো।
অ' তাৰপিছত গোৱালপাৰা, গোৱালপাৰাত সূৰ্য পাহাৰ।
অ' গোৱালপাৰা যোৱা নাই, মই এনে নলবাৰী গৈছোঁ, বৰপেটা গৈছোঁ। হেৰি নামনি অসমৰ ফালে।
হয় হয়, নলবাৰীৰ বাৰু আপুনি এই যেনেকে মাজুলীত খুব সুন্দৰকৈ ৰাস উঠ উৎসৱ হয় তেনেকে নলবাৰীতো হয় বাৰু।
হয় নলবাৰীত আপোনাৰ ৰাস মহুত হয় ন' বহুত ডাঙৰকে। আ আ, থাকে।
অ' এনে মোৰ ৰাস, ৰাস বুলি কওঁতে মন পৰিলে কোচবিহাৰ, কোচবিহাৰৰ ৰাস চাবলৈ ইচ্ছা আছে, এতিয়া মোৰ মনত পৰিলে আৰু। কোচবিহাৰৰ ৰাস মহোৎসৱ মানে খুবেই সুন্দৰ হয়, প্ৰায় এমাহ হয় চাগে, মানে সেইটো চোৱাৰ ইচ্ছা আছে।
হয় হয়। নাই নাই ময়ো যোৱা নাই। মই ৰাস আজিলৈকে চোৱা চাবলৈ মোৰ সেই ভাগ্য হোৱা নাই বাৰু আ অনাগত দিনত চাব পাম বুলি বা নিজে চাম বুলি এটা সপোন পুহি ৰাখিছোঁ। চাওঁ আগলে কি হয় আৰু তাকে ভ্ৰমণ কৰিয়ে চাব লাগিব সেইটো।
উ, নিশ্চয়।
অ' বাকী ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিছে আৰু কিবা ক'ব আপুনি?
অ' নাই হ'ব বাৰু এতিয়া, ঠিক আছে অ'। অ' ধন্যবাদ।
অ' শুভ ৰাত্ৰি।
শুভ ৰাত্ৰি।